অ শুনিছা ন?
হয়। শুনি আছো।
অ কি কৰি আছা এতিয়া?
অ এই দোকানৰ পৰা আহিলো ৰবা, এই কিবা আনিব গৈছিলো।
অ অ। আনিলা?
অ আনিলো। তুমি কি কৰি আছা?
খোৱা লোৱাটো হোৱা নাই?
অ নাই ৰবা এই আমাৰ ৰান্ধি আছে এতিয়া। আজি ৰবিবাৰ অকমান দেৰি হ'ব পাৰে। অলপ আজি স্পেচিয়েল হ'ব মানে। অ ৰবিবাৰ যে,
অ আমাৰ আমাৰ একো নাই ৰ'বা স্পেচিয়েল তেনেকুৱা একো নাই।
অ
এ চাই থকা যায় মানে তোমাৰ তেনেকে স্পেচিয়েল বুলি একো নাই ৰবিবাৰ।
অ অ অ।
কালি তোমাৰ কালি পনীৰে খালো। আজি তোমাৰ একোনাই।
অ
ৰাতি খালোঁ ব্ৰইলাৰ।
অ' ভালেই।
এতিয়া আকৌ ঠাই বাকী আজি অলপ হেৰিৰ বিষয়ে পাতো দিয়া, মানে তোমাৰ আমাৰ কি কয় এইটো চচিয়েল মিডিয়া।
অ', অ' ঠিকেই ঠিকে, আজিকালিতো চচিয়েল মিডিয়া ব্যৱহাৰ নকৰা কিজানি মানুহ প্ৰায় নায়েই।
উম, নায়েই তোমাৰ, নায়েই।
অ'।
খুব কমেই সামাজিক মাধ্যমটো।
উম, উম, সকলোৱে ব্যৱহাৰ কৰে, আজিকালি দেখিছোঁ মই আমাৰ ওচৰৰে এটা ল'ৰা ইমান সৰু মানে সেই মানে সামাজিক মাধ্যমত ভিডিঅ'বিলাক চাই থাকে। নহ'লে ভাতেই নাখায়, সেনেকুৱা ধৰণৰ তুমিও হয়তো দেখিছা।
অ', অ' ভাতে নাখায় আজিকালি তেনেকুৱা। মানে সিহঁতক সৰুবোৰক মানে তোমাৰ মোবাইল দেখাই দেখাই ভাত খুৱাব লাগে। এ, আমাৰ ইয়াতো আছে তোমাৰ দুজনমান আছে আমাৰ ওচৰৰে সৰু সৰু পোৱালি, এই ল'ৰা আৰু তোমাৰ বাচ্ছা মানে মানে মোবাইলটো চৌবিশ ঘন্টাই দি থৈ দিয়ে মানে পাৰিলে দিনটো মানে মোবাইলেই চাই থাকিব, টোপনি মাৰা টাইমখিনি যি আৰু বাকী কি চব মোবাইলেই অ' মোবাইল যদি মোবাইলটো দি তোমাৰ মায়েকে কিবা মায়েকে বেলেগ কাম কৰি থাকে।
অ' এইটো হলে কিন্তু এইটো বেয়া হৈছে। যিমানে সৰু ল'ৰা ছোৱালী মানে এইটো ফালৰ মানে মোবাইলৰ প্ৰতি এডিক্টেড হৈ যাব।
হয় হয়।
হুম।
কিন্তু এইটো ভাল হোৱা নাই মোৰ হিচাপত।
সেইটোৱেইে মানে ভাত বেয়া হৈছে মানে। এতিয়া মাক বাপেকে মানে নিজৰ কাম কৰাৰ কাৰণে সেইটো সুবিধা লৈ বোলে ল'ৰা ছােৱালীক মুবাইলটো দি বহাই থৈ দিয়ে। এ, পিছলৈ যে সেইটো মানে নিচা হৈ যাব সেইটো ভাবি নাচায়।
হয়, মানে তোৰ সহজ উপায় আৰু এতিয়া, মোবাইলটো দি বেলেগ কাম কৰি থাকে, মোবাইলটো চাই থাকিলে একো নাই।
হয়। হয় হয়।
তেনেকুৱা আৰু মোবাইলটো দিলে নাকান্দে, নাকান্দে আৰু তোমাৰ।
অ' সেনেকুৱাই। এতিয়াতো আমাৰ সৰু খিনিকে এটা ডাঙৰো মানে সেনেকুৱা হৈছে মানে সামাজিক মাধ্যমত মানে ইমান সময় অতিবাহিত কৰা হৈছোঁ মানে এতিয়া বেলেগত কথাটো বাদেই দিছোঁ মানে আমিও আজিকালি নিজে ময়ো মানে বহু সময় সামাজিক মাধ্যেমত মানে সোমালে প্ৰায় মানে পাঁচ মিনিট চাম বুলি ভাবোঁ কিন্তু মানে আধা ঘণ্টা, এক ঘণ্টা পৰ্যন্ত হৈ যায়।
এ, মোৰোতো ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে দেখোন মই তোমাৰ মানে হেৰিতে থাকো, মানে চচিয়েল মিডিয়াতে থাকো মানে। সামাজিক মাধ্যমতে থাকো তাৰ মানে তোমাৰ কি বুলি কয় এইতো মানে ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকতে থাকো
অ এই সামাজিক মাধ্যমৰ ফলত মই ভাবোঁ এটা ভাল হৈছে মানে কি এ আমাৰ ঘৰৰ ওচৰৰে মানে এটা মানে অতি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এজন মানে সি মানে ভাল গান গায় কিন্তু সি মানে একো মানে এনেকৈ মঞ্চ পোৱা নাছিল গতিকে সি মানে এদিন আমাৰ ওচৰৰে দাদাজনে তাক সামাজিক মাধ্যমত ভিডিঅ' কৰি দি দিলে দিয়াৰ ফলত মানে তাৰ এইটো ভাইৰেল হৈ গ'ল ভাইৰেল হৈ যোৱাত মানে সেই মানে বহুতখিনি মানে তাৰ চিনাকি হৈ গ'ল এতিয়া সকলো মানুহে মানে তেওঁক ল'ৰাটোক মানে এতিয়া বিচাৰে গান গাবলৈ মাতে আৰু মানে সি এখন মঞ্চ পাইছে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে গতিকে তোমাৰ মানে এটা ভাল দিশ হয় নে
ভাল দিশ হয় আৰু তোমাৰ এটা বস্তু তুমি যাতে কলাই বিষয়টো যি মানে কি বুলি কয় প্ৰতিভা মানে তোমাৰ যি যিটো টেলেন্ট থাকে মানে অ টেলেন্ট যিটো টেলেন্ট থাকে তোমাৰ মানে কিন্তু সামাজিক মাধ্যমত মানে ফেমাচ হ'ব পাৰি মানে তুমি যেনে তোমাৰ কিবা টেলেণ্ট আছে অতি সহজতে তুমি এক ঘন্টাত আধা ঘন্টাত এটা ভিডিঅতে তুমি গোটেই বিশ্বই গোটেই তুমি মানে তোমাৰ টেলেন্ট চাব পাৰব তাৰ পৰা কিন্তু তাৰ পৰা কিন্তু সেই যিটো লৰাই হেৰি মানে তোমাৰ সেই বিষয়টোৰ ওপৰত দিব তাৰে পিছত সেই যেতিয়া ফেমাচ হ'ব তোমাৰ মিলিয়ন ভিউ আহিব তাৰপিছত মিলিয়ন লাইক লাইক আহিব এইবিলাকৰ পিছত কিন্তু মানে কি হয় ত বহু কোম্পানী যি বিষয়ৰ ওপৰত নহওক এটি তুমি ক'লা গান মাৰে মানে ওচৰৰে এটা কোনোবাই মানে সি যদি গানটো ভাল হয় তোমাৰ গানৰ ইণ্ডাষ্টী বিলাকেই আগবাঢ়ি আহিব কিছুমান
হয় হয় তেওঁক বিচাৰিব তেতিয়া অ
অ বিচাৰিব তাক উঠোৱাৰ কাৰণে কিছুমান কিছুমান হয় কিছুমান মিউজিক ডাইক্টৰ আহিব যি মোৰ এলবামক গান গাই লাগিব মই এনেকুৱা তেনেকুৱা কৰিম তেনেকে মানে হেৰিটো আছে মানে স্কপটো পাই যাব সি
হয় হয় একেবাৰে ঠিক কৰিছা আগৰ দিনত মানে কি হৈছিলে মানে এতিয়া যাব লগা হৈছিল বোলে এনেকে মোৰ এনেকে এখন মঞ্চ বিচাৰো এনেকৈ কৈ ফুৰিব লাগে এতিয়া মানে কি হৈছে তুমি যদি ভাল ডান্স নাচিব জানা গান গাব জানা যিকোনো প্ৰতিভাই হওঁক সামাজিক মাধ্যমৰ যোগেদি মানে প্ৰ তেনে আমাক চিনিব হয়নে ভাল এটা দিশটো
হয় মানে তোমাৰ এতিয়াতো মই বহুত দেখিছো মানে তোমাৰ সামাজিক মাধ্যমত মানে তোমাৰ বহুতে তেনেকে এতিয়া ফেমাচ হ'ল
হয়
মানে কি যিকোনো বিষয়তে আৰু তোমাৰ কিছুমানে গান গাই ভাল পায় কিছুমানে খেলি ভাল পায় তাৰে পিছত কিছুমানে কিবা ছবি অংকন কৰি ভাল পায় কিছুমানে। এই অন্যান আৰু যিকিনো ডান্স কৰি ভাল পায়। এক্টিং কৰি ভাল পায় কিন্তু এনেকে বহুত ফেমাচ হৈছে কিন্তু এনেকে মানে বহুত হেৰি হৈছে তাৰে পিছত কিন্তু সিহঁতে বহু মানে ডাঙৰ মানুহ হৈ গৈছে নেকি।
হয়, হয় এনেকে মানে তেওঁলোকে বহুখিনি মানে জন অৰ্জন কৰিব এতিয়া প্ৰায় আমি সামাজিক মাধ্যম তাৰ মানে আমাৰ বহুখিনি ল'ৰা ছোৱালীয়ে এনেকুৱা মানে ভিডিঅ' দি এতিয়া বহুখিনি কাম পাবলৈ সক্ষম হৈছে চিনেমা আদিতো মানে ভিডিঅ'ত তেওঁলোকক লয়
কাম মানে কি আৰু তোমাৰ মানে সি এটা তোমাৰ এটা চেলিব্ৰিটি হৈ যায় পিছত মানে এটা। ভাল তোমাৰ। মানে বহুত টকাৰ মানুহ যে সি তোমাৰ আমাৰ এতিয়া বহুত ডাঙৰ হৈ যায় মানে তেনেকুৱা এজন মই পালোঁ যোৱা কেইদিনমান আগত পাইছোঁ তুমি পাইছা নে নাই নাজানোঁ এটা লৰাই তাৰ মানে তোমাৰ ক কোৰৰ কিবা এই এইবিলাক তোমাৰ নিজে সি ডিজাইন কৰি কাপোনত ইনষ্টাগ্ৰামত ৰিলছ বনাইছে ৰিলিছ বনাইছে। ৰিল ৰিলচ্ বনালে তুমি সি তাৰে পিছত দুই দিন পিছত তাৰ ইনষ্টাগ্ৰামত ফলোৰ হৈছে কিবা ছয় মিলিয়ন নাই সাত মিলিয়ন
বাপৰে বাপ অ'।
ভিডিঅ'ত লাইক কৰা আৰু তাৰ পিছত সেই ডিজাইনটো কাপোৰৰ যিটো ডিজাইন মানেখিনি যে বনাই কিনো সি হেৰি কৰিছে এটা ভিডিঅ' বনিছিল তাক তাৰমানে ই ই আমি যিটো ব্যৱহাৰ কৰো চচিয়েল মিডিয়া সামাজিক মাধ্যম
হয়।
তাত তাৰমানানে তোমাৰ ইনষ্টাগ্ৰামে নিজে হেৰি কৰিছে এটা কমেণ্ট দিছে ইনষ্টাগ্ৰামে কনটেক্ট কৰিবা খুদিছি মানে কনটেক্ট মানে একেলগ এটা কিবা মানে ডাঙৰ তাত
অ', অ'। অ', কিবা এডভাৰটাইজ মানে কৰিব আৰু সেই
নাই এডভাৰটাইজ নহয় কাম কৰিব আৰু কলাবৰেচন কৰিব তোমাৰ মানে দুইটা মিলি অ', দুই মেলি কিবা এটা ফেশ্বন ডিজাইনৰ কিবা তেনেকে তেওঁ হেৰি কৰিব আৰু
হয়, হয় বা মানে সেইটোয়েতো মানে আজিকালি সামাজিক মাধ্যমৰ যোগেদি মানে যদি তুমি ভাল কামত ব্যৱহাৰ কৰা নহয় ইয়াৰ পৰা তুমি বহুখিনি লাভ উঠাব পাৰিবা হয় নে।
অ', সেইটোৱেটো সামাজিক মাধ্যমত কিন্তু কিছুমান বস্তু ভাল হেৰি আছে তুমি চাবাচোন মানে
হয়, হয়।
এইবিলাক বহুত ভাল ভাল হয় তোমাৰ
ভাল, ভাল দিশ বিলাক সামাজিক মাধ্যমত উম, উম উ
মানে এতিয়া হেৰি হৈছে বহু ল'ৰা ছোৱালী মানে তোমাৰ প্ৰতিভা বিলাক দেখাব পৰা হৈছে মানে। তোমাৰ যিবিলাক খেলি আছে
অ', কাৰণ আজিকালিতো সকলোৰে হাতে, হাতে সামাজিক মাধ্যমতটো ব্যৱহাৰ কৰে চাই গতিকে এনে তাতে যদি সেই প্ৰতিভাবোৰ আমি দেখা পাওঁ তেতিয়া মানে ধৰা আমি মানে সেইবোৰ প্ৰচাৰ কৰিব পাৰিম তে
এ,
তেওঁলোকক আমি উৎ আগবাঢ়ি এটা বাট দেখুৱাই দিব- সামাজিক মাধ্যমত খালি মানে এটাই বেয়া কি? আমি মানে অত্যাধিক সময় এনে অপব্য কৰিব নালাগে হয় নে? শুনি আছা নে?
অ' অপব্যয় কৰিব নালাগে তোমাৰ তেনেকে।
অঁ অঁ, এই ধৰা আজিকালি কিছুমানে মানে উল্টা পুল্টা ভিডিঅ' দেই এনে- ভাত খোৱা ভিডিঅ কিবা কিবি এনেকুৱা ধৰণৰ দি থাকে। যিবোৰ মানে কোনো-
অ' তেনেকে, তেনেকেও কিন্তু কিছুমানে তোমাৰ পইচা ইনকাম কৰি আছে। তোমাৰ কিছুমানে যিবিলাতে খানা পিনা ফুট- ফট ব্লগাৰ বুলি কয় তোমাৰ খানা- পিনা যিবিলা ভি অ যিবিলাক ভিডিঅ বনাই সিহঁতে-
হয়।
সেনেকেও সিহঁতে ইনকাম কৰি আছে আমি ভিক্ষা- ভিউজ হলে সিহঁতে পইছা পায় বেছিকে। সেনেকেও বহুত বহুত ডাঙৰ ডাঙৰ সেনেকোৱা তোমাৰ হেৰি আছে ইউটিউবত তেনেকে খানা বনায়- খানা খাহ খোৱা দেখুৱাই বহুত। মানে কৰোৰ কৰোৰ টকা ইনকাম কৰি আছে তেনেকে।
তাকেহে, আমিহে মান- নে একো কৰিব পৰা নাই মানে এই মানে সামাজিক মাধ্যমৰ পৰা বাকী সকলোৱে মানে- কিবা নহয় কিবা কৰি আছে, আৰু উপাৰ্ উপাৰ্জনো- এই ধৰা ইউটিউব মাধ্যমৰ পৰা বহি- টকা পাই বুলি মই শুনিছো, ইউটিউবৰ পৰা।
অঁ অঁ, বহুত টকা আহে।
উম' তাকেইতো।
টকা মানে পাই সেইটোক যদি তুমি ভালকে হেৰি কৰা ব্যৱহাৰ কৰা।
অঁ হয় হয়, তাকেতো বহুত মানে বহুখিনি স্কপ আছে আজিকালি। ইউটিউব ইনষ্টা ফেচবুক-
উম' গোটায় খিনিতে আছে।
উমহুম'
ঠিক আছে দিয়া, ভালে লাগিল তোমাৰ লগত।
অঁ অঁ ঠিক আছে, হ'ব দিয়া ধন্যবাদ।